নমস্কাৰ। ভালে নে? আপোনাৰ কি খবৰ?
অ মইয়ো মোৰো ভালেই দিয়ক। আপোনাৰ আজি দিনটো কেনে গ'ল?
ভালেই, গৰম বন্ধ ন।
অহ আজি আজিতো বৰষুণ দিছিলে। কি কৰিলে বৰষুণত, ভিজিছিল নে নাই ভিজিলে নে নাই আপুনি?
আজি পোৰা দিনটো গৰম আছিল না ফুৰি চুৰি গৰম লাগিছিল বৰষুণ আহিলে এনেই মই গা ধুবই খুজিছিল তাৰপিছত বৰষুণত জেকি ভাল লাগিল বহুত দিন পিছত জিকিলো।
অ বহুত দিন পাছত বৰষুণ দিছে ন? পিছে আপোনাক‌ এটা কথা কওঁ, আপোনাৰ আহ পাহাৰ পৰ্বতবোৰ ভাল লাগে নে এয়া সাগৰৰ পাৰত যিটো মানে কি সাগৰৰ পাৰত যিবোৰ মানুহ মানুহে ধৰক যায়। তই সাগৰ পাৰ ভাল লাগে নে পাহাৰ পৰ্বত ভাল লাগে বেছি ভাল লাগে কোনটো ভাল লাগে আপোনাক বেছি?
মোৰ বেছি পাহাৰ পৰ্বতে ভাল লাগে।
পাহাৰ পৰ্বত ভাল লাগে, কিয় ভাল লাগে আপোনাৰ মানে সাগৰ কিয় মানে সাগৰতকে কিয় পাহাৰত অলপ বেছি ভাল লাগে?
তাৰ মানে। সাগৰত বহুত তাৰমানে। সাঁতুৰিবও নোৱাৰো আৰু বেয়াও লাগে। আৰু পাহাৰ ফটো এনে ভাল। এনেকুৱা ভাল লাগে যে। উঠি যাম তাৰপিছত এটা ভাল এটা দৃশ্য। চাম অ।
আমাৰ আমাৰ অসমতটো বেছিভাগ মানে কি আমি। আমি যত থাকো একদম গোটেই পাহাৰেই পাহাৰ চাৰিওফালে পাহাৰ এনেকোৱা লাগে চাৰিফালে পাহাৰে আগৰি আছে।
গোটেই পাহাৰ মান উত্তৰ পূৰ্বাঞ্চলখন আাৰ অসম অসম থকা ঠাইখন আচলতে গো। পাহাৰে পাহাৰ সেইকাৰণে পাহাৰ আচলতে মোৰো বহুত ভাল লাগে। সাগৰতকে।
পিছে আপুনি পাহাৰ পৰ্বত। পাহাৰ পৰ্বত জাগা ক'ত ক'ত গৈছিল।
নিজে কব গ'লেতো আচলতে মই নিজে পাহাৰত মানে পাহাৰীয়া জাগাতে থাকো। হয়তো অলপ অলপ ভৈয়াম অঞ্চল আছে মানে কি। সমান সমান ঠাইও আছে মানে সমান ঠাই আচলতে ক'ব গ'লে আমাৰ মই যিহেতু গুৱাহাটীত থাকো ত। ত সমান সমৰ অঞ্চল আচলতে এ বেছিহে আছে। এ বেছি মানে অ ইমানো বেছি নাই। কিন্তু পাহাৰ এনে মানে য'ত থাকো তাৰ পৰা চালে এনেকুৱা লাগে পাহাৰ। এ মানে এনেকুৱা লাগে গোটেই আগুৰি আছে এটা আ যেতিয়া ষ্টেডিয়াম যে। ইছট্ৰেডিয়ামত। যেনেকে চাৰিওফালে এ বাউণ্ডৰী যে আগৰা থাকে এ মানুহৰ এ চিট বোৰে যে আগা থাকে ন। ত' এ এনেকুৱা লাগে যে মই মাজত বাকী। গোটেই পাহাৰে পুৰা মোক আগোৰি আছে সবে মুখ চাবত মানে। তেনেকুৱা লাগে অ আৰু। যদি মই কওঁ যে পাহাৰীয়া জাগাত ক'ত ক'ত গৈছো ত' আহ। মইতো পাৰত থাকোয়ে আৰু অ গৈছো মই হেৰিত গৈছিলো। আহ আমাৰ যে মেঘালয় যে।
অহ।
ত মেঘালয়ত গৈছিলো মেঘালয়ত তাতেতো আৰু ডাঙৰ ডাঙৰ পাহাৰ। বাৰ এনেকুৱা লাগে মেঘৰ ওপৰত আছো আমি এই মেঘ আমাক চুই থাকে। তেনেকুৱা লাগে যে। সেই সেই জেগাটোতো আৰু বেছি ভাল লাগে আপুনি গৈছিলে ন নাই মেঘালয়।
মেঘালয় গৈছো।
কেতিয়া কৈছিলে কেনেকুৱা লাগিছিল আপোনাক।
মেঘালয় মই মেট্ৰিকৰ পিছত গৈছিলো। মেঘালয়তো ভালে জাগা পুৰা পাহাৰ পৰ্বত। নিজৰা আছে।
হয় নিজৰ নিজৰও আছে তাতে হয়। পয়া আপুনি এ নিজৰা ক'ব গ'লে আপুনি অসমত। তেনেকুৱা জাগগাত গৈছিলে নে নাই নিজৰ থকা জেগা মানে যাই দিয়কচোন কিছুমানে পিকনিক। চি বন গোছ খাব যায় আপুনি। ক'ত গৈছিলে মানে কোন কোন জেগাত।
বশিষ্ঠত গৈছো।
বিছ তা ত।
এপিনে নুন মাটিতত গৈছিলো।
আচছা গাছ ক নাই আপনি।
গা ধুইছোঁ।
এটা বস্তু নিজৰ গাঁঠি বহুত ভাল লাগে মানে এনেকুৱা লাগে বহুত ঠাণ্ডা ফ্ৰিজ হয় অ হয় একবাৰ একবাৰ মইও গৈছিলো মই মানে কি হ'ল আমাৰ এ দশম শ্ৰেণীত থাকোতে এ হেৰি হ'ল এ আমাৰ এক্সট্ৰা ক্লাছ হৈছিল এক্ ছেক আছে ন বন্ধ দিলে
আহ
ত' আমাৰ এক যিদিনা গৈছিলো তো সেইদিনা আমাৰ এ শেষৰটো আছিল ক্লাছ ত' কি কৰিছো আমি প্ৰায় মানে কি দহটা মান ল'ৰা মিলি কি এ আমি হেৰিত গৈছিলো এ আমচিং জোৰাভাট বুলি যে জোগা এখন আছে
অ আমচিং আমচিং
হয় আম নাৰংগিফ নাৰংগিৰ ফালে ত এ সেইফালে গৈছিলো আমি গোটেই মিলি কিনে এ মানে ডাইৰেক্ট গুচি গৈছো টো খোজকাঢ়ি খোজকাঢ়ি গৈছো এটা মানে হেৰি কৰিছিলো যে আক মানে স কেইদান আগিব পাৰে যে খোজকাঢ়ি যাম আৰু এ মানুহৰ পৰা লিফ্ট খুজি যাম ত তেনেকুৱাকে তেনেকুৱকে এটা মানে আমাৰ এক্ এক্সপীৰিয়েন্ঞ্চো হ'ল আহ এটা অচিনাকি মানুহৰ লগত কথা কোৱা আহ তেনেকুৱা সেইবোৰো হ'ল ত তেনেকে গৈছিলো মানে বহুত ভাল লাগিছে বহুত ফুৰ্তি কৰিছো আৰু তাতে যাকিনে তাৰে এ ল মানুহবোৰও বহুত মানে আছিল তাতে ঘাঁ চা ধুই আছিল তাতো মানে পাহাৰ আৰু বুজিছে তে মানে নিজৰ ওপৰ পৰা আহি আছে ত তেনেকুৱা ভাল লাগিছে আৰু তাইকাৰনে গা ধুইছো আহ চবেই চব আছিল মানুহ ত' তেনেকে আহ বহুত লৰা ল'ৰা একেলগে তাতে গৈ কিনে গা উঠি কিনে আৰু আকৌ উভতি আহিছো উভতি আহৰ পি পিছত ধৰক এ এয়া আমাৰ পাঁচটা মান বাজিছিলে সন্ধিয়া
অ এনে জাগাত জাগাতটো যাই কিনে কেনেকুৱা ফিল লাগিছে
এই জোগাতটো ক'ব মানে পুৰা মজা আছে তাৰে ওচৰত এটা ৰিজৰ্ট আছে ৰিজৰ্ট আহ সেই ৰিজৰ্টটো মানে কি তেতিয়া বনাই আছিল আমি যেতিয়া কৈছিলো তেয়া মানে কমপ্লিট হৈছিলে ধৰক হে হানড্ৰেট পাৰ্চেনৰ ভিতৰত নাইন্টি পাৰ্চেন কমকে দিছে টেন পাৰ্চেন মানে এ কৰি আছে আৰু এ ত' মানে সেই ৰেজ তটো চালে তেনেকুৱা লাগে এ মানে অলপ বেলেগ ধৰণৰ লাগে যে মানে চোৱা নাই কেতিয়াও ত তেনেকুৱা লাগে আমিতো চোৱা নাই কেতিয়াও ন ত' তাতে এ ধুনীয়াকে এ মানে কি অলপ এ ফৰেন ষ্টাইলৰ মানে বিদেশী ষ্টাইলৰ নিচিনা আহ সেইবোৰ আহ কৰিছিল ডেক'ৰে্যন কৰিছিল আৰু আহ আমি যত গৈছিলো তাতে পুৰা জংঘল ততে পুৰা আহ গছ গছনি এ আৰু অলপ ভয়লগা টাইপো আছিল কাৰণ তাতে মানে মানুহ নাছিল ন বেছি মানুহ নাথাকে পাহাৰত তেনেক গৈছিলো আৰু তাৰে কোনো মানুহক চিনি নাপাওঁ আহ যদি কিবা হৈ যায় ত তেনেকুৱাকে ভয় আছিল কিন্তু ভয়ৰ মাজতে এটা ভাল লগা মানে ভাল লাগিছিল আৰু যে নিজৰ গা ধোন চবে একেলগে তাতেনেক গা ধুই আৰু গুচি আহিছো ভাল লাগিছে বহুত এতিয়া আপুনি হেৰি হেৰি এ আকাশৰ কথা পঢ়ি ভাল পায় এনে কি বেলেগ কিবা পঢ় পঢ়ে আপুনি
মইতো আকাশৰ কথা লিখু এনে ভাবি ভাবি লিখো
আপনি মানে কি অলপ কবিতা চবিতা যেনিবা বস্তু।
অ অ
অ মানে লিখ লিখাটো ভাল আৰু ডা ডায়েৰী চাইৰী লিখিলে নাই
ডায়ৰী লিখো
ডায়ৰী লিখে মানে কেইটা পৰা লিখে
ডায়ৰী তিনি বছৰ মান হ'ল।
অ বহুত আগৰ পৰা লিখি আছে চোন।
সদায় সদায়ে লিখো মাজে মাজে এদিন
কেতিয়াৰ ইচ্ছা নোযোৱা হয় ময়ো ময়ো মানে এ মানে চেষ্টা কৰিছিলো লিখিব মই লাগাতাৰ তিনি চাৰি দিন লিখিলো।
উম
এ ফ্ৰেণ্ড এজনৰ কথা শুনি কিনে মানে তেওঁও লিখি তেওঁৰ পৰা পাই কিনে ইনপাৰেশ্বন হৈ কিনে এ মই আৰম্ভ কৰিলো চাৰিদিন বিছ বিঘাৰ পিছত আৰু লিখাব মন যায় তেনেকুৱাকে আৰু বাদ দিলো। কাশি ডায়ৰীত কি কৰিলো। এ ড সেই ডায়েৰীত মানে মানে দিনৰ কথাবোৰত লিখা নহয়য়েই সেইবোৰতো মানে কি চাহ বাৰে মানে মন নহোৱা যায় কি কি লিখিম লিখিম ম এনেকুৱা হৈ যায় তাৰ পিছত সেইটো লিখা পাতি কি কৰিলো গান চান লিখা ধৰিলো মই আৰু গান চান গাও ন গান চান লিখি ভাল পাও কবিতা এয়া লিখো ত তেনেকুৱাকে লিখা আৰম্ভ কৰিলো ত লিখি লিখি এটা ডায়েৰী ফুল হল। আৰু এটা ডায়ৰী লিখি মানে ধৰিছো ৰবা সেইটোও ফুল কৰিম আৰু তেনেকে তেনেকে গান চান হুৰ দ বনাম ত তেনেকুৱাকে ভাবি আছো কি হয় বা।
আপুনি আপোনাৰ ভৱিষ্যতক লৈ কি কথা কি মানে কি খুজে আপোনাৰ ভৱিষ্যতত কি হ'ব খুজে
মই এটা বিজনেচমেন হ'ব খোজো।
বিজনেছ মেন কিহৰ বিজনেচ কৰিব আপুনি।
এনেই সৰুৰ পৰাইটো ডাঙৰ হয় মানুহ সেইকাৰনে ফাৰ্ষ্ট মই সৰু তাৰমানে হোটেল চোটেল দি কেনে
হয় হয় হয় তেনেকুৱাকে আপুনি এ ধৰক এটাৰ পৰা কৰিলে এটাৰ পৰা। কৰি কৰি মানে চাৰি পাঁচটা হোটেলত তেনেকুৱা আপুনি খুলি দিব মানে তেনেকুৱা ভাবিছে ন হয় আচলতে কথাটো ম ঠিকেই আপোনাক
অ পিছে আপোনাৰ কি হৈছে।
মোৰো তেনেকুৱাই মোৰ আচলতে প্ৰথমটো কি মোৰ এটা ছিংগাৰ হব ইচ্ছা তাৰ পিছত মোৰ বিজনেছ মই চিংগাৰ হৈ কেনে তাছত মই কিবা কিবা মানে বিজনেছ এটা থাকে ন চবৰে মানসিকতা থাকে। মাইণ্ড ছেট এটা থাকে হয় নে নাই হয় চবৰে থাকে। তেনেকুৱাকে মই। ফাষ্টত মই ছিংগাৰ হ'ম ত তেনেকুৱাকে তাৰ চিংগাৰো হৈয়ে তাৰে। তাৰে এ কামবোৰৰ লগত মই অলপ বিজনেচ মাইডটো খটাম। ত তেনেকুৱাকে মই কৰিম। বিজনেছটো কৰিম মোৰ সেইটো ইচ্ছা। এটা মানে কি ডাঙৰ মানুহ এটা হবই। ইচ্ছা আছে আৰু তেনেকুৱাকে জনপ্ৰিয়তা পাব ইচ্ছা আছে এ চবৰে প্ৰিয় হবৰ ইচ্ছা আছে চবই যাতে মোক চিনি পায় ত তেনেকুৱা এটা ইচ্ছা আছে
আহ।
তাৰ কাৰণে কিবা না কিবা কৰিব লাগিব অলপ অলপ কৰি আছো তেনেকুৱা আৰু। এতিয়া টো। কব গ'লে ইটাৰ পৰা মানে আগৰ পৰা আৰম্ভ কৰিব লাগে মানে সময় চাই থাকিলে আপোনাৰ কাৰণ সময় যাই থাকিব। এতিয়া আপুনি ভাবিব যে এই আজি নকৰো কালি পাৰিম তেনেকে কি হয় অ মানে হেৰি ডিলে হৈ যায় বহুত লেট হৈ যায়। দেৰি হৈ যায় আৰু সময় কেনেকে পাৰ হৈ যাব সেইটো আচলতে কোনো গম নাপায়। সেইকাৰণে যেতিয়া ভাবি ন তেতিয়া লগে লগ কৰি দিব লাগে যাতে আৰু পিছত যাতে ভাবি থকা নাই। ক ন কৰিৰিলো হয় নে নাই?
হয়, হয়।
আচলতে কথাটো হয় মই কেতিয়াবা আৰু চাব আপুনিটো চাইল
আৰু ৰিল চাওঁ।
সেইটো আচলতে মই ভাবো সেইটো আচলতে বহুত বেয়া কথা মানে কি ৰিল চালে কি হয়। আমাৰ আহ যিটো এ সময় কেনেকে পাৰ হৈ য গমেই নাপায় কনে গম নাপায়। চাবচোন আপুনি ৰিল চাই থাকিব, ৰিলচ মানে কি ৰিল কিমান এটা চাব চাই থাকিব আপুনি যেতিয়ালৈকে আপোনাৰ এ কোনো বাধা নিদিয়োৰ কোনো কাম নাহে আপোনাৰ মানে, আপোনাৰ লাগতিৰ কাম নাহে চাই ৰাাকিব। চাই থাকিব আহ তাৰপিছত কি হয় উম। আহ ত তেনেকুৱাতে হেৰি হৈ যায় আৰু। দিয়ক দে আজিলৈ ৰাখিছো।
অঁ।
অঁ।